হেল্ল'? অ', অ', কোৱা? অ', ভালেই তোমাৰ তোমাৰ?
মোৰো ভালে। মই ভাবিছিলো আজি আমি অলপ স্বাস্থ্যৰ ওপৰত আলোচনা কৰিম বুলি ভাবিছিলো।
অ', অতি ভাল বিষয়। স্বাস্থ্য মানুহৰ আটাইতকৈ মূল্যবান সম্পদ।
উম।
উম, তোমাৰ স্বাস্থ্য স্বাস্থ্য বুলিলে কেৱল ৰোগমুক্ত স্বাস্থ্যকে নুবুজায়। শাৰীৰিক মানসিক আৰু সামাজিক সুস্থ অৱস্থাকে বলায় স্বাস্থ্য বোলে।
উম, এনে তোমাৰ মতে স্বাস্থ্য ত' স্বাস্থ্য ভালে ৰাখিবলৈ আমি কোনবিলাক কাম কৰাটো অতি দৰকাৰী?
অ', স্বাস্থ্য ভাল আমি নিয়মিতভাৱে ব্যায়াম, পুষ্টিকৰ আহাৰ পৰ্যাপ্ত টোপনি আৰু পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিব লাগে। আৰ
উম।
সুস্থ স্বাস্থ্যৰ গুৰুত্ব হৈছে তোমাৰ সুষ্ট স্বাস্থ্য স্বাস্থ্য থাকিলে আমি ভালদৰে পঢ়া-শুনা কাম কাজ আৰু দৈনন্দিক দায়িত্ব পালন কৰিব পাৰো। স্বাস্থ্য নাথাকিলে জীৱনত আনন্দ উপভোগ কৰিব নোৱাৰি।
উম সেইটো হয়।
আৰু তুমি পুষ্টিকৰ আহাৰ বিষয়ে কিছু কোৱাচোন?
পুষ্টিকৰ আহাৰ মানে আমাৰ স্বাস্থ্যৰ অতিকৈ প্ৰয় অতিছ অতিকৈ প্ৰয়োজনীয় বা লাগতিয়াল বস্তু যেনে উম স্বাস্থ অ পুষ্টিকৰ আহাৰ যেনে কিছুমান ফল মূল জাতীয় ফল মূল আদি আমাৰ স্বাস্থৰ কাৰণে অতিকৈ প্ৰয়োজন অ তাৰমানে লাগতিয়াল বা আমি যেনে পুষ্টিকৰ আহাৰ বুলি ক'লে আমি তেলজাতীয় বস্তুবোৰ ন নুবুজাই যেনে আমি কিছুমান এনেকুৱা জাতীয় বস্তু আছে যিবোৰ জাতীয় যিবোৰ বস্তু আমি খালে তাৰমানে স্বাস্থ তৰ বাবে অতি ক্ষতিকাৰক। সেইবিলাক খাব নালাগে আনকি স্বাস্থ্যৰ বাবে উবটি উপকাৰী বস্তু হ'ল ভাত, ৰুটি বা ঘেউজাত তিয়লৰ উপৰি ঘেউ। এইবিলাক আমাৰ স্বাস্থ্যৰ কাৰণে অতিকৈ প্ৰ তাৰমানে ভাল ভাল বা উপকাৰী আৰু মাছ, মাংস, কণী এইবিলাক কৰ পৰা বহু প্ৰটিন পোৱা যায় তাৰ তাৰ ফলত তাৰমানে আমাৰ স্বাস্থ্যটো ভালে থাক স্বাস্থ্য ভালে থাকে বা স্বাস্থ্যৰ কাৰণে অতিকৈ প্ৰয়োজনীয়। প্ৰটিনবোৰ তাৰমানে মাছ মাংস কণীয়ে তাৰমানে গ্ৰহণ কৰে আমাৰ স্বাস্থ শৰীৰত এনে তোমাৰ মতে কোনবিলাক তাৰমানে খাদ্য খাব নালাগে বুলি ভাবা তুমি? স্বাস্থ্য ক্ষতি কৰাৰ
স্বাস্থ্য ক্ষতি কৰিবৰ বাবে
উম তাৰ ক্ষতিয় কৰে বা খাব নালাগে আমি এইবিলাক। খাদ্য স্বাস্থ্যৰ বাবে বেয়া।
থুমপান মাদক দ্ৰব্য সেৱন জংক ফুড জাংক ফুড আদি অধিক খোৱাৰ ফলত অ জীৱনশৈলী স্বাস্থ্যৰ বাবে ক্ষতি কৰা হৈ পৰে আৰু।
উম হয়।
আৰু তোমাৰ পুষ্টিকৰ আহাৰ মানে তোমাৰ পুষ্টিকৰ আহৰত আমাৰ শাক-পাচলি সেউজীয়া শাক-পাচলি খাব লাগে।
ফল-মূল দাছত গাখীৰ, মাছ, কণী, ডাল আদি খাব লাগে এইবোৰ শৰীৰৰ প্ৰয়োজনীয় পুষ্টি পোৱা যায়। অ আৰু তোমাৰ ব্যয়াম কৰিব লাগে, ব্যয়াম কৰিলে আৰু সুস্থ আৰু শক্তিশালী হৈ থাকে আমাৰ শৰীৰটো। ইয়াৰ ফলত বিভিন্ন ৰোগৰ সম্ভাৱনা কমে আৰু। আৰু তোমাৰ টোপনিৰ গুৰুত্ব টোপনিটো খুব নিয়মিত ভাৱে কৰিব পৰ্যাপ্ত টোপনি নোহোৱাতকৈ। স্বাস্থ্য কোনেও ভালে ৰাখিব নোৱাৰে, আৰু টোপনি অ', - টোপনিয় শৰীৰৰ আৰু মগজুক বিশ্ৰাম, দিয়ে। আৰু তোমাৰ মানসিক স্বাস্থ্যৰ বিষয়ে সচেতন হোৱাতটো সকলোৱে উচিত। কাৰণ মানসিক স্বাস্থ্য শৰীৰৰ শাৰীৰিক, স্বাস্থ্যৰ দৰে গুৰুত্বপূৰ্ণ চিন্তা। কম কৰাত, কাম কৰাত। অ', কাম কৰা, তাৰ পাছত তোমাৰ ইতিবাচক চিন্তা আৰু, পৰিয়াল বন্ধুৰ সৈতে কটোৱা সময়ৰ উপকাৰী। তাৰপিছত আৰু তোমাৰ অপকাৰী অভ্যাসো আছে, যেনে-ধূমপান এইগিলা মাদক দ্ৰব্য। আদি, সেৱন কৰাৰ ফলত আৰু এইটো অপকাৰেই হ'ব আৰু তোমাৰ। আৰু তোমাৰ যিসকল বিদ্যয়ালয়ত পঢ়ি আছে ছাত্ৰ- ছাত্ৰীসকলে। স্বাস্থ্যৰ বাবে, নিয়মিত ভাৱে খেল-ধেমালি। সময়ত আহাৰ গ্ৰহণ পৰিষ্কাৰ- পৰিচ্ছন্নতা বজাই ৰখাতটো আৰু সময়ত হ'ব লাগে আৰু। আৰু তোমাৰ স্বাস্থ্যয় আৰু সুখৰ মাজত পাৰ্থক্য আছে। তোমাৰ স্বাস্থ্য ভাল থাকিলে, মনো ভাল থাকিব, আৰু সুস্থ ত' মানুহে প্ৰাক- প্ৰকৃত সুখী জীৱন যাপন কৰিব যেতিয়া শৰীৰটো আমাৰ সুস্থ থাকিব। তেওঁ প্ৰকৃত সুখী জীৱন যাপন কৰিব পাৰিবা।
উম, সেইটো হয়।
আৰু তোমাৰ, ঠিক তেনেদৰে অ'। স্বাস্থ্য ভালে ৰাখিবলৈ হলে আমি প্ৰথমে সুষম আহাৰ পুষ্টিকৰ আহাৰ খাব লাগিব, দ্বিতীয়তে নিয়মিতভাৱে ব্যায়াম কৰিব লাগিব। তাৰপিছত তৃতীয়তে তোমাৰ পৰ্যাপ্ত টোপনি। লগতে পৰিষ্কাৰ-পৰিচ্ছন্নতা, বজাই ৰাখিব লাগিব। আৰু তোমাৰ সুষম আহাৰ যিবিকাক আমি সুষম আহাৰ খাওঁ। য'ত শৰীৰৰ প্ৰয়োজনীয় সকলো পুষ্টিক উপাদান থাকে, তোমাৰ যেনে- কাৰ্ব, কাৰ্বহাইড্ৰেট। বা, প্ৰটিন ভিটামিন খনিজ লবণ। চৰ্বি আৰু পানী থাকে। আৰু তোমাৰ আমাৰ দৈনন্দিন জীৱনত। ডাল, ভাত, মাছ, কণী, গা খীৰ, ফল-মূল, সেউজীয়া শাক-পাচলি, নিয়মিত ভাৱে আৰু খাব লাগে তোমাৰ ফাষ্ট ফুড আৰু অধিক তেল মচলাযুক্ত খাদ্য কম খ কমকে খোৱা উচিত হয়।
আৰু তোমাৰ আমাৰ দেহৰ আমাৰ শৰীৰৰ পাণ পানীৰ ভূমিকাৰ বিষয়ে তুমি অলপমান কোৱাচোন? হেল্ল'? হেল্ল'?